এহ আছোন
খোৱা বোৱা কৈলিনে নাই।
নাই নাই কৱা
অ'
তই কৈলি নাই
মউ নাই কোৱা।
চালামালে গোম
হা
চালামআলেকুম
বিছ্মিল্লাহ
হয়
কাইলৈ হয় কাইলেতো মোৰ আবেলি আছে এক্জাম। তিনিটা পোৱা
তেইচাত।
তিন টকাত। পাঁচটালৈকে উম।
ত তোৰ তো দুঘন্টা নালাগে এনে এইটো পিলিয়াৰ কৰিম বুলি ক'লে তটো বি এ
এ লাগে লাগে মাথা মাৰি থাকিলি এম চি কিউ হয় কি হ'ল মাথা মাৰি থাকিল মোৰ মোৰ বেয়া হৈ যায় নজনা খিনি টাইম খাই দিয়ে ভাবি থাকিব লাগে কোনটো আছিলে
অ কিতাপখন এবাৰ মতে ৰিভাইজ কৰি গলে ভাল হ'ব
চাবতো লাগিব চাই যাম
কিন্তু ৰতনত দিলে কিন্তু তাৰ পৰাই সি কুৱেচন বনাই আজি ব ন কুৱেচন এনছাৰ
সেইটো
মই হোৱা হয় মই তাৰ পৰাই সহায় ললো হয় মই তেনেকে কেতিয়াবা তাৰ পৰাই সহায় লৈ লওঁ
উম
কয়ো বাৰু তেনেকে
চোকা টেলেণ্ট আছে আৰু
উম আমাৰ একো নাই আৰু বহিবলৈ দে আকৌ
পিছত আবেলিলে মোৰ এই ভকত ভকতৰ লগত টাউনৰ ফালে যাব পাৰো কিন্তু ফিক্স নহয়
উম
এই তোৰ হেৰি
কি
এ মানি মেলিলেহে যাম বুলি কৈছিলো
উম
এম পকেটৰ লোন ল'লে বেছি ইনটাচ্ দিব নালাগে ঐ এহেজাৰ টকাতো পনচাছ চকা মাত্ৰ,
দিব লাগিব।
তিনি মাহত এহেজাৰ টকাটো ৰিটাৰ্ণ কৰি, এক্সট্রা পঞ্চাছ টকা দিলে হ'ল।
এহেজাৰ পঞ্চাশ টকা। অ' কোনে কৈছে?
এই ৰক্তিমেল
ভকতে ল'ম বুলি কৈছিলে। তাৰপিছতে ই লৈ চাই দিছিলে তাক। এই যাৰ লগত বুজোৱা দেই ছিলে
উম' গম পাইছোঁ।
তাৰপিছত সি চাই আছে, সি কৰি আছে তেতিয়া কৈছে মোক ফোন কৰোঁতে, ফোন
অ'
মই নাজানোঁ, কেনেকে লয় ষ্টেফখিনি-ষ্টেফখিনি জানিলে ল'লো হয়।
হা?
কেনেকে লৈ ময়ো নাজানো তাৰ পাৰ ষ্টেপ খিনি জানিলে লব পাৰি
অ
কি ইম্পটেন কাম থাকিলে
উম
অ মো মোবাইলৰ ষ্টিকা খিনি আজি লগাই দিম আহিবি নহলে সন্ধিয়া টাইমত মই এটা পেটাৰ চাই থৈছো ইচকিনচত মাৰি থৈছো সেই পেটাৰ্ণ তই ষ্টাইলত লগাই দিলি
অ
তো তোকতকে অকণ বেলেগ তোতো পুৰা ত্ৰিপুছ আছিলে মোৰটো বেলেগ
উম
পিছে তই যে এই মিলাব পাৰিলে বেলেগ মজা হ'ব বে
হে
তই মিলাব পাৰিলে মানে টো বহুত মজা হ'ব আকৌ যিন্দাগি মিলি যাব
উৎসাহ দিলে ভাল আৰু
উম পিছত বোলে আক আগতে কি কয় এই ইমান ভাল নালাগেই ই ভাল নহয় উম তাতো ভাল এতিয়া কি হ'ল আকৌ উল্টাইকে মাৰি দিলি।
এইবিলাক গুলি-গুলি মাৰা
এ এতিয়া উল্টা হৈ গ'লে আকৌ
সেইটো এবাৰ মাৰি চাওঁ কি ঠিক, চবতে মাৰি চাব লাগে টেণ্ডাৰ।
অঁ সেইটো এনেও তুমি ভালেই মাৰাত।
তোৰ মতে কেনে-কেনে লাগিছে।
মোৰ মতেটো ভালেই, মই কিয়নো মই কিয় নাই ক'লো আকৌ, তাৰো ৰিজন আছে সেইকাৰণে নাই কৈছো, এনেতো বাক নাম কৈচো নেকি মই।
চী নকবি চি।
অঁ।
তেতিয়াহে নহ'বগে। টেণ্ডাৰতে কই থাক।
অঁ।
উম, এবাৰ মোৰ জো
কি
সেইটোত আহি গ'লেতো আৰু মই কৈছো নহয় তই ৰাতিপুৱা মেছেজে দেখিবি আৰু মোৰ।
ঠিকে আছে মিলাই থাক তেওঁ লাভ মিলি যাব।
লাভটো কৰিমেই বাৰু মই, লাভটো কৰিম বাৰু।
উম।
লাভটো ধুনীয়া লাগিব আকৌ, গম পাইছা নাই। মজা লাগিব মানে, এইটো ভাবিয়ে মানে তেনেকুৱা মজা এতিয়াই ভাবিয়ে মজা লাগিছে ৰিয়েলিতো আৰু ক'বই নালাগে। উম।
মই, অঁ সি আগতে কেনেকা দিয়ে। মইয়ে এবাৰ দিলো আকৌ।
উম।
পিছত এইখিনি যদি আজি যদি হৈ যায় ন, মিলি গ'লে মই কাইলৈ মানে সোমাই দিয়াহেঁতেন ভালে আছিলে।
অঁ আজি যদি হৈ কালি হৈ গ'লে পৰহি আৰু পৰহিটো
ওলাই দিম আও ৱেটো কিবা এটা জেগা লাগি যাব আৰু।
অঁ পেইমেণ্টটো বেছি হলে জো জোৰ আহি যাব, পেমেন্টটো কম হৈ গ'লে এইটো আহি যাব।
অ', কিবা এটাতো আহিব খালি সেইটো খটাং। কি কৰি ইমানটো কষ্ট এনে যাব নিদিওঁ।
উম, উম, উম।
হয় নাই।
অ'।
যিমানেই যি নহওঁক কিনা এ দুই, চাৰি, পাঁচ ঘণ্টা হৈ গ'ল কালিৰ পৰা।
উম।
কিন্তু এইখিনিহে কি কৰিব মোক সন্দেহে লাগিছে দেই।
এইখিনি তুমি চেল খাই যাব আৰু কি হ'ব। আমাৰ মোৰতে কেনেকুৱা হ'ব জান যদি নহ'বও পাৰে বাৰু। এনেই মোৰ লাগিছে মানে আমি এইটো ৱেষ্ট কৰি মেলি ঘূৰি আহিব পাৰিম। সিহঁতে তেতিয়ালৈকে নাপাব পি মোৰ মতে চাগে আমি তেতিয়া বেলেগ টাক্সত লাগি যাব পাৰিম আকৌ।
অ'।
তেনেকুৱা হ'ব চাগে।
উম কিন্তু, ‌ এ দিবতো লাগিব আ মোৰ লগৰ লগত ই
উম। এই দহটা থাকিব ন ইয়াৰ পিছত এটাও আহিব
সেইটোয়ে নাজানো এতিয়া একেটাই কৰি লোৱা পিছতহে গম পাম।
উম।
অ'।
অ'।
বেছি নাই আৰু ন সময়?
উম।
উ এইটো থাকি এটা থাকিব ন? তোৰেই ভাল আৰু ন?
মোৰে ভাল। তোৰতো আকৌ স্কেম হৈ আছে যে।
অ'।
ইয়াৰতো হ'ল নে নাইবা সেইটো কামাণ্ড
হা!
কামাণ্ডৰ হ'ল ন
এই ফজি ৰাতিপুৱাই পাই গৈছে। আগৰ অ ৰাতি ফোন মাৰিছিলি সি ৰাতিপুৱা মুৰে এই বিলাকতে তাই অলপ হেৰিটো বেছিটো না আগতিয়াটো এইয়া পচি গল চাগে তাৰ ওচৰত আৰু কালি ইমা কামোৰ দি আছে ন।
বেলেগ দিয়ে আৰু এইক নাই নাই এবাৰ কলে নুশুনে আকৌ সুধিয়ে থাকে সি সুধা কিয়া? মই সেইকাৰণে তাক ফটোৱা পাম পাইলাল লগ চগ নলও যে অলপকে এদিন বৰ বৰ বেয়াকে গালি দিছো তাক মই।
উম।
ইটেছ লগত আছিলে নজনা ভাজ ধৰি আছে জনা বস্তুতটো মই এনেকাা খং উঠি গল ন মাথাটো গৰমত ৰ'দত মই বজাৰ কৰি আহিছো। ই আহি ৰ খিলো। পোনটে সি উল্টা পুল্টা কলে
উম
সেনেকুৱা বেয়াকে গালি দিলো তাৰ পিছত সি পিছত মোৰে বেয়া লাগি গৈছে ইমান বেয়াকে কলো
উম
উম মানে জানে সেই বস্তুতো মইয় গম পাওঁ জানি বুজি নজনা ভাজ ধৰিছে আও
উম
ই যে যেনেকে তোৰ কিচ গলে কি কি কিম থাকে কি কি কি সি সি তাতকৈ ওপৰ
উম
পিছে তোৰ যদি এতিয়া নহয় তই ইয়াক কবি হে
কাক লক্ষক ইয়ে ইয়ে অক্ষক
অহ
অক্ষয়ক কৰিব লাগিব
উম তাক কয়বি
তাইক মিলাই ল'ব লাগিব আগত
তেতিয়া মানে উলটা কুলা হৈ থাকিলে ভাল হ'ব নহ'লে এটা ভইচে চবতে পাই গলে দিগদাৰ আছে
সহযোগে আৰু সহযোগ কৰিয়ে আছে চাগে
আহ আৰু আমাৰ এখেতে চাগে কালি এ পৰা নেতি নাই।
আহ নজয়'
আহ স এটাও কোৱ নাই চাগে।
উম'। কালি মোৰ ওচৰত, কালি মোৰ ওচৰত বিহু নাচি আছে। হাহো বুলি। কি?
আহ ফটো লে। এ এটা হৈছে পুটকাই- ক'
উম।
পুটকাই দিন দুপৰীয়াতে নিচা কৰি আহে।
বেছি সময় নাই আৰু।
উম।
অ। একে কমপ্লিট কৰি ললে, ৰেষ্ট ললে হ'ল ন?
অহ।
উম।
পুটুকাই পুটকাই
হে?
পুটকাই।
উম কেপ কেপ কে।
পুটকাই বোলো দিন দুপৰীয়াতে নিচা কৰি আহে।
সেই
কি হয়?
ৱৌ বলনা হে কি নায়ি?
এ বাট দে উছকো ছৰৌ। লেকিন ৱৌ দন দৌৱাত মিলা হামকৌ পাগল বনা ৰাহা হে।
হম।
ই সি দুটাই আমাক পাগল বনাই পাগল বুলি ভাবি পেলাই সেইটোৱে কিবা এটা কয়, সিটোৱে আহি কিবা এটা কব এ দিম
উম।
কিন্তু এটাই এটাইে থাকিব নোৱাৰে আৌ।
এ ভকত এলমান বেছি কৰে আৰু তাইও কৰে। এ সিয় সেইও কৰে বাৰু। উম একে কেনাৰে যাে।
উম'। এটাতো পাগলে হৈ থাকে এটা অ' ন!
আৰু এইটোকে দেখাই নিদিয়ে।
হেল্ল', অ', হৈ গৈছে, হ'ব দিয়া।
অ'।
উম।
ৰ'না আৰু অকন কথা পাত।
হৈ গৈছা আৰু নেক্সটো, থেত।
পুৰা
হে।
এ, ৰ'চোন।
সেই নেক্সটো কৰ আৰু, নেক্সটো পাৰ হৈ গ'ল।
নেক্স কৰিম ৰ'। হেল্ল'?
অউ।
ৱেলকাম।
ৱেলকাম, গুড নাইট।
বাহ বে পাপা
উম, চেত
এ দিয়া না।
মানহে।
তটো দে আকৌ।
সেই লগোৱা হন হৈ গ'ল তে একা